হেল্ল' আহ এ শুই আছো
আহ ভাত খালা
তাত খালো খা ভাল আছো তালত অলপমান খোজ কাঢ়িলো
হম
তাৰপিছত এতিয়া শুইছোহি শুই পেলাই টিভি এ মোবাইলৰ হেৰি এখন চাই আছিলো চিৰিয়েল এখন
অ শাক চবজি বজাৰ বিলাক ক পা কোৱা
শাক-চবজি বজাৰ আমাৰ এই ওচৰতে হেৰি আছে। দোকান আছে, তাত
তাপাই কোৱা আৰু অ আজিকালি শাক-চবজি বিলাকো ইমান দাম হৈছে। অ খাদ্য বস্তু বিলাক উফ ইমান সাৰ দিয়া। বিচাৰিয়ে--ভাল বস্তু বিচাৰিয়ে পোৱা নাই। নাযায়।
অ বিচাৰি পোৱা নাযা যায় সাৰ দিয়া চব। সেইকাৰণে ঘৰতে হোৱা শাক-পাচলি কে খাব লাগে।
অ চবতে আকৌ ঘৰতে বস্তু নহয় যে--সাৰ নিদিলে আজিকালি এ একোৱেই নহয়, গৰু গোবৰটো পোৱাই নাযায়।
উম, আমি আজিকালি ঘৰতে শাক-তৰকাৰী কৰি লৈছোঁ আও ঘৰত
অ গোবৰ-চোবৰ কৰ পা আনা?
গোবৰ আনো আও চব মানুহৰ ঘৰৰ পা আনো। তাৰ পা আনি দেউহি আ উম গৰু আছে।
উম পোহে তেওঁলোকে।
অ সিহঁতৰ ধেৰ গৰু আছে।
অ গাখীৰ-চাখীৰ বেচে ছাগে।
সিওঁ বেচে। গৰু বেচে গৰুত ধেৰ বছেৰেকত দুটা, তিনিটা পোৱালি বেচে। কেইবাজনী গৰু আও পাঁচ ছয়জনী মান গৰু।
অ
ছয়টা গাই কে বেচে বেছ চে আকৌ পোৱালিও বেছি যে,
অ পোৱালিও বেছে সিহঁতে আৰু তেনেক আকৌ বেচিলেহে গৰু এজনীহে ৰাখি ল'ব লাগে ন
উম এই ৰাখিবলৈ দিগদা ৰাখিব দিগদাৰ ইয়াত
কিয় অ মানুহ এজন ৰাখিব লাগিব মান মানে আৰু গৰু ৰাখিলে
উম উ
অ শাক চব্জি বজাইনে খাৰিআলিৰ পৰাই কয় ন অ
পুহিছিলো গৰু এসোপাও আছিলে
ঘৰতে আছিলে নেকি কৰ
অ কেইবাজীও আছিলে চাৰিজন তিনি চাৰিজনী মমান আৰু ছবে গ পেলাই আ চাৰিআলিৰ শুই শুই থাকে সেইকাৰণে আনিবলৈ দি টা বেছি দিলো
মানুহৰ আশা নাছিলে
মানুহ ৰখা নাই ময়ো চাওঁ হেৰি কৰো এ এৰাল দিওঁ ওচৰতে এই দিওঁ
তাতে সেই এতিয়া মানে গৰু নাই আৰু
এনে ঘৰু নাই
তেনেকে তাকে গৰু এজনী পালেহে ৰাখে গাখীৰ লব লাগে ন ঘৰতে গাখীৰ খিনি পোৱা যায়
উম
তেতিয়া ভাল হয় আৰু
উম ভাল হা দি কেনে ঘ হেৰি চব ঘৰ হল যে
অ
ইমান পথা চথা নাইকিয়া সেই কাৰণে এৰাল দিবগে লাগিব আ বাতত আনিবগা লাগিব সকাৰ নে পোহাল নাই
এনে ঘৰতে থাকিলে ভাল ঘৰতে যদি খোৱা বোৱা জেগা থাকে ৰাখিবলৈ ভাল মানে পথাৰ জেগা অলপ লাগে গৰু থাকিবলৈ হলে। এতিয়া ঘাঁহ চাহ খাব পাৰে ধুনীয়াকে। কে
উম
ক'বাত ফুৰিব যোৱা কথা আছিলে, গৈ আহিলে।
আহিলো গ
অঁ আহিলে গৈ।
উম, মাজুলী
মাজুলী গৈছিলে। লোকসভাত যাম বুলি কৈছিলে, উৰিষ্যানে ক'ত, নগলে নিকি?
উইছা যাম বুলি আলোচনা হৈ আছো, যোৱা নাই। মানুহ লগ পোৱা নাই, মানুহ লগ ফালে যাম আউ। কেতিয়া লও, কেতিয়া মানে এতিয়া মানুহ খিনি গোট খাব লাগিব।
ডেটটো ফিক্স কৰা নাই আৰু।
নাই, নাই।
উম
কেতিয়া মানে যাই, উম। এতিয়া এই গৰমৰ দিনকেইটাই নেজ অকমান ঠাণ্ডা দিনতে যাব, আইহেন অঁ আহিন কাতি মাহত, আহিন কাতি মাহত তে যাব আও।
অ অ ঘৰত ইকাদশী পাতিম বুলি কৈছিলে, পাতিলে?
অ, অ।
অ, পাতিলে অ ভালেই কৰিলে দিয়ক।
উম।
হোহু। তাৰপিছত এতিয়া ভাত খালে? অ মইও খালো।
এ আ কি কি বনালি?
অ, এ আলু ভাজিলো।
অঁ
তাৰপিছতে আকৌ কেঁচা আম আছিলে টকা আম এইয়া ছাত্ৰ ছাত্ৰী বিলাক ে দিছিলে স্কুলত সেয়া আনিলোঁ সেয়া আনি পেলাই সেয়াও কাটি পেলাই খালো আৰু ভাতৰ লগতে তেনেকেই খালো আজি আৰু নিমিত বৃহস্প কতিয়াবা
অ এব স্কুল বন্ধ উম
অ আজি ঈদ বনধ হা সটোৰ কাৰণে বন্ধ আৰু আমাৰ বিহু হৈ গৈছে সিহঁত মুছলিম খিনি ঈদ যে তাতে আমাৰ স্কুলৰ গো গোটেই মানে ওচৰত মুছলিম মানুহে আছে যে সিহঁতৰ ঈদ আৰু ল'ৰা ছোৱালী নাযয়েই এইকেইদিন স্কুলত
উম
আহিছে আৰু কেইটামান আকৌ আহিছে আকৌ ব্ৰেকতে গুচি গৈছেগৈ কাপোৰ কিনিব গৈছে সিহঁতে সেইটো মানে সৰু সৰু ল'ৰা ছোৱালী ফূৰ্তি বিহু হালে
উম সিহঁতেও চাগে বিহুতে আমাৰ তেনেকে কাপোৰ কানি লয়
অ আমাৰ নিচিনাই কাপোৰ কানি লয় সিহঁতে উম লয় চবেই লয় তেনেকে কাপোৰ সিহতে অ পিঠাও বনাই বোলে উম পিঠাগুৰি জলপান খুন্দিয়ে থাকে ে নহয় ঢেঁকী মাত শুনি থকাই যায় সিহঁতেও একে হয় নিয়ম বিলাক খালি বেলেগ বেলেগ আৰু চবৰে বাকী এনে বিহু বুলি গলে সিহঁতও একে পিঠা বনাই চব পিঠাই বনাই আমাৰ নিচিনা
অঁ কাপোৰ কানিওঁ নতুন লয়
অঁ কাপোৰ কানিবলে নতুন পিন্ধিব লাগে সিহঁতৰো
অঁ তিনিছ চাইকোৱা
অঁ কিনিছে বজাৰে বজাৰত গৈ গৈ কাপোৰ কিনিছে সিহঁতে সৰু সৰু ল'ৰা ছোৱালী কাপোৰ নিদিলে মাক সিহঁতক কান্দি কুটি থাকে যে সিহঁতক দিবই লাগিব আৰু সেইটো ফূুৰ্তি আৰু সহত
আহঁ
সেয়াই এনেকৈ গৈছে আৰু সেয়া উম
অঁ
অঁ জুলাইতে ফুৰিব যাম নেকি ন কৰবাত জুলাই মাহতে বোলো ক'ৰবাত ফুৰিব যোৱাত হওক নেকি আৰু ন কৰ'বাত লগ পাম তেতিয়া চবে
আঁহ জুলাইতে দেটাই যাব বন্ধা আছে
অঁ গৰমৰ বন্ধতে তেতিয়া ধুনীয়াকে ফুৰিব পাম চবে লগো পাম আৰু ফুৰিব যাম মাহীহঁতৰ ঘৰতো মাতি আছে তাতো যাব লাগিব
আঁহ
আজি ছোৱালী এ সেইয়া মাহীহঁতৰ ওচৰৰ ছোৱালী এজনী জনীয়ে কৈছে আহাই নাই চোন ইমান দিন তোমালোকৰ ঘৰতো যাম বুলি ভাবিছিলো বোলো আহিবা আমাৰ ঘৰত তো তাৰপিছতেহে মই কৈছো যাম দিয়া আমিও জুলাইত তে গৰম বন্ধতে তেতিয়া যাম বোলো মাহীহঁতৰ ঘত তাতে লগ পাম আৰু মই কৈছো তোমালোকে সময় পালে আহ আহিবা আৰু আমি নাথাকিলেও মা থাকে আৰু, অ আমি নাথাকিলেও মা থাকেই আৰু বোলো তাতে বোলো লগ পাব বোলো ধুনীয়াকে আমিও বোলো সময় পালে যাম তেতিয়া অ আহিম বুলি কৈ আছে বোলে মাহী এইকেইদিনতে আহিব নেকি আমাৰ ঘৰলৈ
অঁ
অ তুমি গৈছিলা নেকি তালৈ
মই যোৱা নাই সকেইদিন মই এ হেৰি পাৰ ফুৰি মই গ'লে যে মাজুলীত তাৰ পিছত সে আহি পাইছোন সে মাজুলখিনিৰ পৰা সকেই ন য
এইকেইদিন যোৱা নাই অ ইমান বেছি গৰম উম এই ভাগৰ ছোৱালীজনীৰ তুলনি হল ন
অ বিয়া হ ঘাল হল বিয়ালৈ গ'লো
অ কালিহে আগতে ভাড়া থাকা অ কালি সে ভাড়া থাকা ছোৱালী এজনীৰ লগত কথা পাতি লোৱা আগতে যে আছিলে এটাই কৈছে মোৰ বিয়াত মাতিবই নোৱাৰিলো তোমালোকক বেয়া নাপাবা আৰু বুলি কৈছে মই ল নাপাও দিয়া কিনো আৰু পাৰছত মোবাইলটো বেয়া হ'ল সেইটো কাৰণে কৈছে ফোনে কৰিব নোৱাৰিলো তেনেকে কৈছে মোৰ হ'ব দিয়া আহিবা বোলো কেতিয়াবা আহিলে বোলো আমাৰ ইয়ালৈও থাকিবলৈ আহ স আহিলে আহিব দিছো ছোৱালী এজনী হৈছে যে দেৰ বছৰ হৈছে এতিয়া আহিব দিগদাৰ হয় সৰু হৈ আছে যে
বিয়া দিয়া পা মাহিয়েকৰ আহাই নাই তেনেকে
নাই নাই বোলে সময় নাপাই যে অকলশৰীয়া যে ঘৰুৱটো আৰু আহিলেও ধৰি লওক গুচি যায় এদিন থাকিয়ে সময় পোৱা নাই বোলে ইয়ালৈ আহিবলৈ সময় পালে আহিব বোলে আৰু কৈছে
উম মেহেঙৰ ঘলোই এবাৰো আহা নাই
আহিছে নেকি এবাৰ আহি পেলাই গৈছা নেকি
এবাৰ আহি গ'ল
অ গল সময় নাপালে তেতিয়া ইয়ালৈ আহিবলৈ। সেইটো কাৰণে কৈছে এইবাৰ গ'লে যদি সময় পাও যাম মইচোন লৈ আহিবা ছোৱালীজনীক। চাম বোলো আমি। দেখা নাই দেৰ বছৰ হলেই ছোৱালীজনী।
হ'ল চাগোৱা।
ডাঙৰেই হ'ল। দেৰ বছৰ হ'লেই আৰু তা মোৰেই হয়।
উম। উম।
জল্ডিয়ে ডাঙৰ হয় গ'ল আজিকালি সময়খিনি বহুত। জল্ডীয়ে গুচি যায়গৈ আৰু।
উম এয়া আজিকালি পটক পটক ডাঙৰ হয় উম উম সবৰে উম।